হেল্ল'
হেল্ল'
অ ভাইটি ভালে আছা
হয় ভালে আছো আপোনাৰ ভালনে
হয় মোৰো ভালেই কি কৰিছা
মই এতিয়া কলেজৰ পৰা আহি অলপ আৰাম কৰি আছোঁ আপুনি কি কৰি আছে
মই মই এই বজাৰলৈ গৈছিলো বিহু পালেহি নহয় বিহুৰ বাবে অলপ বজাৰ কৰি আহিলো
আচ্ছা
তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে
মোৰ পঢ়া শুনা ভালে চলি আছে আপোনালোকৰ ভাইটিৰ ভালনে
হয় তাৰো ভালেই
সি এতিয়া কোনটো ক্লাছত পালে
সি এইবাৰ ক্লাছ এইটলৈ পালেগৈ আৰু উম আৰু তোমালোকে বিহুত ঘৰলে আহিবা নেকি
নাই নাহো আমাৰ কলেজ বন্ধ নাই দিয়া আৰু দেউতাৰো অফিছ
অ হয় নেকি অ তাত তাত বিহু বুলি তেনেকৈ বন্ধ নাই ন আমাৰ আকৌ অসমত বিহুৰ তিনি চাৰিদিন মান কাৰ্য্যালয় বিদ্যালয় সেইবিলাক বন্ধ থাকে।
আচ্ছা হম হম
তোমালোকে তাত বিহুটো পালন কৰিবলৈ নোৱাৰা ন
নহয় নে নোৱাৰো ইমান ভালকে নোৱাৰো কিন্তু আমি ঘৰতে নিয়মটো কৰো মায়ে পিঠা পানী বনায় আৰু বিহু দিনাখন আমি ঘৰত জলপান খাওঁ
অ হয় নেকি বৰ ভাল কথা দেই
অ
তোমালোকে তাত বিহু মানে অ অসমীয়া মানুহ লগ পোৱা নে
আমি ইয়াত অ চাৰিঘৰ অসমীয়া মানুহ ওচৰতে থাকোঁ বিহুত আমি চাৰিঘৰ হয় বিহুত আমি চাৰিঘৰ অসমীয়া মানুহখিনি শনিবাৰ বা দেওবাৰ এটা ঠিক কৰি বিহু বিহু বুলি একেলগে ভাত এহাঁজ খাওঁ
অ হয় নেকি বৰ ভাল কথা দেই তোমালোকে তিনিওটাই বিহু পালন কৰিব পাৰা নে তাত
অ আমি বহাগ বিহু আৰু মাঘ বিহু হয় একেলগে পালন কৰোঁ
অ হয় নেকি
হয়
আৰু তাত তাৰমানে তোমাৰ হেৰি অনা অসমীয়া মানুহখিনিয়ে তোমালোকৰ এই বি বিহু যে পালন কৰা তে তেওঁলোকেও সেই বিহু হু বিষয়ে জ জানে নেকি কে অলপ তুমি কৈছা নেকি তেওঁলোকক
হয় তেওঁলোকে সকলোৱে নেজানে কিন্তু আমি ঘৰত বিহু পালন কৰা দেখি আমাৰ ওচৰৰ অনা অস সমীয়া মানুহ খিনিয়ে মানে আমাৰ বিহুৰ বিষয়ে গম পায় গম পাবলে অঁ
অঁ অঁ হয় নেকি অঁ অঁ তোমালোকে তাৰ মানে বিহু পাতা যে মানে ঘৰতে, তেতিয়া তেওঁলোকে দেখি মানে তোমাক গম পাই আৰু ন', আমাৰ বিহুৰ কথাাতটো।
হয় গম
অ', বিহু আমাৰ উৎসৱ এইটোতো আমাৰ বিহুতটো আমাৰ জাতীয় উৎসৱ হয়।
হয় -হয় গম পাওঁ
অঁ', আমাৰ যে বিহু তিনিটা আছে তুমি সেই কথা জানা নাই?
হয়-হয় মই গম পাওঁ।
জানা ন', ভাল কথা দেই আচল বিহুতটো মানে, কি জানা ইংৰাজী কেলেণ্ডাৰ অনুসৰি মানে তোমাৰ জানুৱাৰী চৈধ্য আৰু পোন্ধৰ তাৰিখে মাঘ বিহু উদযাপন কৰে। বুজিছা অ', আৰু সেই মাঘ বিহুত মানে তোমাৰ উৰুকা দিনাখন চবে লগ লাগি মেজি ভোজ খাই আৰু পাছদিনাখন মেজি জ্বলাই। সেইদিনাখনৰ পৰা একমাহ, আৰম্ভ হয়।
হয়- হয়-হয় গম পাঁও।
অ', তাত তোমালোকে উদযাপন কৰা নেকি তেনেকৈ?
ইয়াত আমাৰ অসমীয়া সংঘাত মাঘ বিহু পালন কৰোঁ। আৰু মেজ, যি ইয়া মেজি জলাও আৰু ভোজ খাওঁ।
অ', বৰ ভাল কথা দেই তাৰমানে তোমালোক তাৰমানে ভালদৰে তাত মাঘ বিহুতো মানে অসমীয়া সংঘ মিলি মানে তোমালোকে উদযাপন কৰা ন', শুনি খুব ভাল লাগিলে দেই ভাল কথা। আৰু এই এপ, এপ্ৰিলৰ চৈধ্য-পোন্ধৰ তাৰিখে তাৰমানে বহাগ বিহু বা ৰঙালী বিহু ব'হাগ বিহুৰ মানে আন এটা নাম ৰঙালী বিহু বুলিও কোৱা হয়, এইয়া এপ্ৰিলৰ চৈধ্য-পোন্ধৰ তাৰিখে সেয়া ব'হাগ বিহু উদযাপন কৰে। সেইদিনাখন অঁ', ব'হাগ বিহুতো জানা নাই উৰুকা দিনাখন তোমাৰ গৰু বিহু বুলি পালন কৰে। সদিনাখন তোমাৰ ৰাতিপুৱা গৰুক গা ধুৱাই মাহ হালধি দি পিনি গা-ধুৱাই তাৰ পাছতে গৰুক লাও খা, বেঙেনা খা, এনেকৈ বুলি কৈ মানে সেই আৰু হেৰি কৰে। উম', তোমাৰ গা-ধোৱাৰ পিছত লাও বেঙেনা তেওঁলোকক মানে এনেকে দিয়ে তাত মানে তোমাৰ জানা নাই গৰু বিলাকক কি বুলি ক কেনেকে হেৰি এটা আছে নাম এখা আছে লাও খা বেঙেনা অ এনেকে কয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি সিজা মায়েৰে সৰু বাপেৰে সৰু তই হলি বৰ বৰ গৰু তেনেকে বুলি এ তানে মানে ফকৰা যোজনা বুলিয়ে কোৱা বা নাই তোমাৰ নাম বুলিয়ে কোৱা তেনেকা আমাৰ মানে অসমীয়া মানুহত নাই বিহু দিনাখন সেয়া গৰু বিহু দিনাখন গৰু মাহ হালধিৰে গা ধুৱে তেনেকে হেৰি কৰে তাৰ মানে লাও বেঙেনা খুৱায় উম আৰু সেয়া তাৰপিছতে গৰুক নতুন পঘাৰে মানে পঘা মানে তোমাৰ ডিঙিত মানে যিডাল যিডাল ৰছী মানে তোমাৰ অ তোমাক পোৱা অ সহজ ভাবে বুজিবলে বুলিয়ে মই কৈ দিছো আৰু এনেকে ৰছী এডাল হেৰি কৰে যিডাল মানে তেওঁ আহ মানে গৰু এৰাল দি থয় বান্ধি থয় মানে জান নাই সেইডাল তোমাক সলাই দিয়ে নতুন কৈ সেইডাল পঘা বুলি কয় সেইডাল নতুন পা ঘাঁ পিন্ধা সেইদিনাখন তাৰপিছতে ঘৰত ধূপ ধূনা জ্বলাই গোহালিত ধূপ মানে কি ধুনা হেই কৰে জ্বলাই যাতে মাখি মহ সেই বিলাক আঁতৰে সেয়া তাৰ পাছত পাছদিনাখন তোমাৰ হেৰি কৰে মাঘ মানুহ বিহু হয় তোমাল তুমি জানানে
মানে মানুহ বিহু জানো হয় জানো ইমান ভালকে নেজানো ইমান ভালকে নোজানো কিন্তু টো অলপ
অ অ তাত তোমালোকে আচল সেয়া স্কুল অফিচ বন্ধ নাথাকে যে সেইটো কাৰণে ভালদৰে উদযাপন কৰিবলৈ নোৱাৰাই ন নীতি নিয়মেৰে সেয়া মানুহ বিহু দিনাখন কি হয় জান নাই তোমাৰ আহ মাহ হালধিয়ে গা ধুই নতুন কাপোৰ পিন্ধে তাৰপিছত তে সৰুৱে ডাঙৰক সেৱা কৰে ডাঙৰে সৰুক হেৰি আশীৰ্বাদ দিয়ে সেইদিনাখন পিঠা পনা খাই তোমাৰ তোমাৰ জলপান খাই তাৰপিছতে আমি পইতা ভাত খাওঁ জান নাই? পঁইতা ভাত মানে কি জানা তুমি?
হয় পঁইতা ভাত জানো মই। ভাতত পানী দি পিনি হয় ভাতত পানী দি পিনি থৈ দিয়ে
অঁ অ অ তুমি জানা ন হয় ন বিহুত খোৱা তোমালোকে
আমি খাওঁ
অ তোমালোকৰ তাতোতো কিজানি এশ এবিধ শাকতো পোৱা নাযায়, আমাৰ ইয়াত মানে অসমত বহুত ধৰণৰ মানে এনেকুৱা তোমাৰ কি বুলি কয় যিটো হাৰ্বছ বুলি কলে চিনি পাবাই কিজানি এইটো ব বা মানে অ বিভিন্ন ধৰণৰ হাৰ্বছ পোৱা যায়। সেই তেনেকুৱা গোটেই মানে তেনেকুৱা নাম আছে তেনেকুৱা মানে বিশেষ নাম আছে সেই তেনেকুৱা সেইবোৰ হাৰ্বছ বিলাক এশ এবিধ মিলাই পিনি এনেকে ভাজি খায় আৰু জানা গৰু বিহুদিনাখন কণী যুঁজায় তোমালোকে কণী যুঁজ খেলা নি? কি তাত
হয় আমি ইয়াত খেলো কণী যুঁজ। তাৰ পিছত কণীও খাওঁ আমি এই যুজৰ কনি
অ বৰ ভাল কথা দেই তোমালোকে কৰা মানে ন উদযাপন ভালকৈ। অ, আৰু তাৰপিছত জানা অক্টোবৰৰ চ্ পোন্ধৰ ষোল্ল তাৰিখে তাক কা তি বিহু এক এ মানে কাতি বিহু হয় সেইদিনাখন কি কৰে জানা তুলসী তলত গধূলি তুলসী তলত ধূপ চাকি জ্বলাই, তাৰ মাহ প্ৰসাদ আগবঢ়াই, তাৰ পাছতে তোমাৰ পিঠা পনা খাই, সেয়া আখলে সেইদিনাখন খেতি ভাল হবলৈ মানে শস্য ভাল হবলৈ তোমাৰ সেয়া কাত তি বিহু উদযাপন কৰা আমাৰ বিহুতো মানে কি জানা নাই এনেকুৱা হাৰ্ভেষ্ট ফেষ্টিভেল বুলি ক'লে তোমাক বেছি ভালকৈ জানিবা হয় অ অ তুমি তেনেকে কলে তুমি বেছি ভালকৈ বুজি পাবা সেয়া সেই সে উৎসৱ মানে জাতীয় উৎসৱ আমাৰ। তোমালোকে তাত কাতি বিহু পালন কৰা নে?
আমি ইয়াত কাতি বিহু পালন কৰো। মায়ে কাতি বিহুত আহ তুলসীৰ তলত ধূপ চাকি জ্বলায় আৰু পিঠা পানী পিঠা পনা
অ হয় নেকি? অ ভাল কথা দেই তোমালোকেও আমাৰ যে বিহুতো তাত থাকিও ইমান ধুনীয়াকে উদযাপন কৰা। ভাল লাগিলে পাই শুনি
হয় আমি ইয়াত গোটেই কেইটা বিহুৱে সৰুকে সৰুকে হ'লেও পালন কৰোঁ
অ বৰ ভাল কথা দেই অ হেৰি তোমালোকে অসমলৈ আহিলে আমাৰ ঘৰলৈ আহিবা দেই
ঠিক আছে যাম আমি
অ ঠিক আছে দিয়া ভাইটি আজিলৈ আহিছোঁ ভালদৰে থাকিবা দেই
আহ ঠিক আছে ভালে থাকিম আহ